অ।
কি খবৰ তোমাৰ-
অ খবৰ ভালে আছে মই তোমাক মানে ফোন কৰিলো কাম এটা আছিলে- সেইকাৰণে আগতে তোমাৰ কি তোমাৰ খবৰ ভাল ন কি- কি কৰি আছা এতিয়া।
ৰাতিপুৱা উঠিলো উঠি কিনে অকণমান কাম বন আছিলে এইবোৰ কৰিলো এতিয়া অকমান ৰেষ্ট্ কৰি আছো ৰে- কৰি আছোঁ সেইকাৰণে ভাবিলো তোমাৰ কথা পাতিলো অকমান। তোমাৰ লগত বহুত দিনত কথা পাতা নাই ন।
মই তাকে ফোন কৰিলোঁ তোমাক মানে এই সুধিবৰ কাৰণে- মানে এইবাৰ মানে এটা ধুনীয়া এটা মানে এইবাৰ প্ৰজেক্ট এটা পাম গম পাইছা- সেই প্ৰজেক্ট টো কেনেকুৱা মানে গোটেই হোলী যে আছে আমাৰ হোলী - সেই হোলীৰ ৰঙৰ ওপৰত মানে আমি এটা- মানে ভাল আৰু ৰং যিটো মানে তোমাৰ আহ প্ৰাকৃতিক হয় তোমাৰ প্ৰাকৃতিকভাৱে ভাল- ধ, মূলতানী মিটি দি কিনে বনোৱা ৰং, ঠিক আছে, ধুনীয়া ৰং। তে, সেই ৰঙৰ, আমি ধুনীয়া এটা প্ৰজেক্ট পাম, যিটো আমি, মানে, এটা ব্যৱস্থা ল'বলৈ, আমি ধুনীয়া এটা, মানে, ডাঙৰ ডাঙৰ তোমাৰ কৰি তোক আ', আগৰ এই ক'লে, বহুত বেছি মানে কোৱান্টিটি আমি বনাব লাগে, যিটো আমি মানে গোটেই দেশত গোটেই দেশৰ মানুহে সেইটো, মানে, পাব। সেইটো ধুনীয়া মাৰ্কেটিং কৰিব লাগে। সেইবোৰৰ বিষয়ে, আৰু যে তুমিতো, মানে, এনে ভাল, তুমিতো গোটেইখিনি এ জানা। মাৰ্কেটিং, তুমি সেই কণ্টেট-চণ্টেট জানা, ন? সেইকন ফোন কৰিলো আৰু-
অকমান জানো মই। তেনেকুৱা কি কৰিব লাগে, আৰু কৰিলে ভাল হয়? কেনেকৱাকৈ কেমাৰ মাকটিং, মানে, বস্তুবিলাক বিক্ৰী কৰিব পাৰিম, যেনেকে জানো। মই অকণমান অকণমান, বেছি নাজানো। কিন্তু নেজানো কিন্তু তেতিয়াহ'লে
কৰা গ'ল, আৰু যে আমাক মানে হোলীৰ বিষয়ে অলপমান কিছুমান কাম কৰিব লাগিব। সেইটো আমাৰ কাৰণে ভাল হ'ব, আমাৰ লাভদয়ক হ'ব। সকলো মানুহে ভাল ৰং কেইটা ব্যৱহাৰ কৰিব, কাৰণ আজিকালিৰ সময়ত তুমি দেখিছাই। কিমান বেয়া পদাৰ্থ মিহলোৱা ৰংবোৰ ব্যৱহাৰ কৰে, কিমান বেয়া ৰং ব্যৱহাৰ কৰে। সেই বুলিলে মানুহৰ গাত ইনফেকচন হৈ যায়, মানুহৰ গাঁত বেমাৰ হয়, মানুহৰ খজুতি হয়, কিবা কিবা কিবি হয় ন, সেইবোৰৰ পৰা মানে ভাল হ'ব, সিহঁতে বাচিবও পাৰিব, আৰু আমি এটা ভাল মানে মুলতানী মিটি কিনে বনোৱা। এটা ধুনীয়া মানে সুগন্ধি এটা ৰং যদি আমি বনাম, সকলোৱে টো ভাল পাব।
হয়টো ময়ো ভাবো, কিন্তু মই মানে চাইছোয়েই, আমাৰ ওচৰ-চুবুয়া মানুহবিলাকে মানে সেইবোৰ ৰং ব্যৱহাৰ কৰিছিলে আৰু এই কেমিকেল মিলোৱা সেইবোৰ, মানে গাত কিবা লে, লাল লাল। মানে কিবা ৰেচেছ হৈ গৈছে, আৰু পুৰা।
অ', ৰঙা, খজুৱতি হৈছে, ইনফেকচন হৈছে সিহঁতৰ। তাকে তাকে, আমি এইবাৰ ভাল, মানে, ৰং এটা বনাল। এনে- হোলীৰ সময়ত তুমি পুৰা ৰং খেলা নেকি, নে এনে অলপ-চলপ?
হোলীৰ সময়ত অকমান অকমান খেলা যায় বাৰু, কিন্তু বেছি খেলা নাযায়।
ফাকুৱা বুলি যে কয়, আমাৰ অসমীয়াত ফাকুৱা, ন? এই ফাকুৱা, মানে ফাকুৱাৰ ৰংটোৱে, সিটো বস্তু যে আমি সকলো বেয়াবোৰ পাহৰি কিনে, আমি ধুনীয়া ৰঙত মা নে, বিলীন হৈ যাওঁ। ন, তাকে ঘৰত তুমি পানী দি কেনে খেলা নেকি আকৌ? তুমি, মানে, হোলীৰ সময়ত তুমি পানী দি কিনে খেলা নেকি?
মই পানীকে কিনি ইমান নেখেলোঁ। অকণমান, অকণমান খেলিছিলোঁ আগতে সৰু থাকোঁতে, কিন্তু এতিয়া, এ, অ'। ইমান বেছি হেৰি নাই মোৰতো, বাৰু। হেৰি, ৰংটোৱেই ভাল লাগে। এই হালধীয়া ৰংটোটো হয়। এইটো ৰং ভাল লাগে তোমাৰ। বাৰু, কোনটো ৰং ভাল লাগে নো তোমাৰ?
মোৰ, তোমাৰ সেই এ, ' এটা ৰং আছে ধুনীয়া। মানে, গোটা। কমলা ৰঙো নহয়। সেইটো তোমাৰ অলপমান, মানে, স্কিন কালাৰ, অলপ বডি কালাৰ আছে তাতে। সেই ৰংটো মোৰ বহুত ভাল লাগে। আকৰ্ষণ লাগে। সেই ৰংটো কি ধুনীয়া, উজ্জ্বল হৈ থাকে, ন? সেইকাৰ
সেই, তোমাৰ মনত পৰে নেকি বাৰু, সৰু ল'ৰালি কালত, তুমি? স্কুলত কিবা পৰিছিলা নেকি, তেনেকুৱা, হোলীৰ সময়ত? স্কুলতো হোলীৰতো - আগদিনাতো খোলা থাকে ন পিছদিনাটো হোলিৰ দিনাতো বন্ধ হৈ থাকে। ত, তেনেকুৱা কিবা কৰিছিলা নেকি স্কুলত?
হোলীৰ কাৰণত আমাৰ বিদ্যালয়বোৰ, তোমাৰ হেৰি, দুইদিনকেটো বন্ধ দিয়ে, ন? তাকেই ভাবিছোঁ যে, যেতিয়া, মানে, আমাৰ হোলীৰ সময় আহে ন, স্কুলত থাকোঁতে, মই তেতিয়া, হেৰি, হৈছিলে, আপোনাৰ, কি কয়তো, সকলোৱে, মানে, ৰংটো সম সকলে বেগত কৰি লৈ যায়, ঠিক আছে। অকলে পেকেট-পেকেটে বোলে বেলেগ বেলেগ ধৰণৰ কালাৰবোৰ লৈ যায় আমাৰ বন্ধুসকলে। তাৰ পাছত, সিহঁতে এদিন টেগ বিয়ে, যেতিয়া গোটেই ক্লাছ শেষ হয়, যেতিয়া ছুটিৰ সময় হয়, তেতিয়া সিহঁতে গোটেই ৰংবোৰ লৈ কিনে, সকলো অলপ-চলপ খেল টো, খেলি কিনে, সকলোৱে গাতে- চাতে লগাই গোট গো চাৰ্ট পেণ্ট গোটেই ভৰি যায় আৰু গোটেই ৰং ৰং হৈ যায় তাৰ পিছত ঘৰলৈ আহো সেনেকুৱা হয়।
হেৰি তোমাৰ ফ্ৰেণ্ড বিলাক কিবা প্ৰেং কৰিছিলে নেকি তোমাৰ লগত হলিৰ সময়ত? মোৰ লগত কিন্তু কৰিলছে যেনেকুৱা তোমাৰ ধৰা গাটা সানি কিনে তোমাৰ বোকা বনাই কিনে মোক মাতিছিলে মানে বোন ফুৰি আহো হলীৰ দিনা তেনেকাকে মই গৈছো তেখেতৰ তাত তেখেততে মোক কুৰা জ উঠাই কিনে মানে বোকাত পলাই দিছে আৰু।
ইচ, ইচ, বহুত বেয়া হল দেই কেনেকে তুমি মানে তুমি বুজি পোৱা নাই যে সিহঁত কিবা এটা এ মানে বুদ্ধি কৰিছে উম, তুমি সেই বুদ্ধিত ফাছি গৈছা, ওলাই নাই? মই আজিলৈকে সেনেকুৱা মানে কেজাত বা সেনেকুৱা লেতেৰাত খেলি কেনে পোৱা নাই, এনে পাণী কিনে খেলিছো তোমাৰ পানী সেই বেলুনত যে পানী ভৰাই, বেলুনত পানী ভৰাই কিনে ৰং ভৰাই যে ৰং কাৰনে সেইটো গাতে মাৰিলে যে ফাটি যায় যে বেলুনটো গোটেই পানী পানী হৈ যায়। সেইটো দি কিনে তাৰ পিছ এনে পিচকাই দি কিনে খেলিছোঁ, পিচকাই দি কিনে খেলি কিনে ভাল লাগে। সেই পিচকাৰি কিনে পানীটো লৈ কিনে গোটেই দূৰলৈকে পানী মাৰিছো তাৰপিছত এনে ফাকুৱা দি কেনে এনে খেলিছো আৰু ৰং দি কেনে। এই সেইবোৰে আৰু আবিৰ বুলি যে কয়, সেনেকুৱা মই কইজা দি কেনে খেলা হোৱা নাই কিন্তু মই দে দেখিছো আমাৰ ঘৰ ওচৰৰ মানুহবোৰে মানে বহুত কেৰা দি কিনে তাৰিছত, এইফালে গোটেই পানী দি কিনে খেলিছে আমাৰ এইফালে মানে ঘৰ এইফালে পানী পানী নাইকিয়া হৈ যায় ইমান বেছি পানী গোটেই ঘৰৰ বাল্টি তাৰ পাছত এইফালে কুঁৱাৰ পৰা পানী তুলি কেনে সকলো পোৰা পানী দি কিনে খেলিছে গোটেই ভিজাই দিয়ে মাতি কিনে তাৰপিছত বাহিৰত আনি কিনে পুৰা এক বাল্টি পানীৰ পৰা ঢালি কেনে গোটেই ভিজাই দিয়ে।
আচ্ছা তুমি মানে বাচিছা আৰু হেৰিটো কামৰ পাই ন? কিন্তু ম কিন্তু বাচিব নোৱাৰিলোৱে। সটো উ বৰপেটাত গৈছিলা নেকি আমাৰ বৰপেটাত কিন্তু বহুত ডাঙৰকৈ এটা দল জাত হয় কিন্তু হলীৰ দিন তুমি গৈছিলা নি বাৰু
বৰপেটা দল যাত্ৰাটো যোৱা নাই আমাৰ ইফালে মানে গুৱাহাটীৰ ফালে ইফালে হৈ আছিলে তেতিয়া গৈছিলো, তুমি বৰপেটাৰ ফালে গৈছা নিকি কেনেুৱা হয়?
অ', বৰপেটা ফালে বহুত ভালে হয় কিন্তু তাতে বহুত ডাঙৰকৈ হয়, তাতে মেলা চেলাও হয়।
অ', তাৰপাছত? মেলাৰ মানে কেনেকুৱা ধৰণৰ মানে দৌল জাত্ৰৰ বিষয়ে কিবা জানা, মই মানে
অ', দৌল যাত্ৰাৰ মানে তোমাৰ ৰাধা কৃষ্ণৰ কিবা এটা মেলা হয় আৰু এইটো কাৰণ ৰাধা কৃষ্ণৰ বাবে এইটো আগতেতো হোলীতো ৰাধা কৃষ্ণৰ বাবে হৈছে ন এইটো ৰাধা কৃষ্ণ তেনেকুৱাকে পূজা কৰা যায় আৰু তাতে আমাৰ নাম কীৰ্তনো কৰা যায়।
তাকেতো আৰু বৃন্দাবনৰ কথা ভবা না বৃন্দাবনত কি ধুনীয়া ফুলেৰে সিহঁতে হলি খেলে ফুলবোৰ সিহঁতে ধুনীয়া মিহি দিয়ে গাত মানে মোহাৰি দিয়ে তাৰ পছত এইফালে বিভিন্ন ধৰণৰ ৰঙীন ফুলবোৰ মানে ৰঙিল ফুল মানে এনে সিহঁতে গাত চতাইছিল আগতে সনেকুৱা নিয়ম আছিল ফুলে দি কিনে হলী খেলিছিল। এনেকুৱা ৰং, এনেকুৱা আবিৰ, এনেকুৱা তোমাৰ ফাকুৱা নাছিলে, এনেকুৱা বিভিন্ন ধৰণৰ কেমিকেল মিলোৱা সেই ৰংবোৰ নাছিল। আগতেতো মানুহে ফুলেৰে খেলিছিল ফুলেৰে খেলিছিল বৃন্দাবনত। সেই বৃন্দাবনৰ মথুৰাত যাই কিনে এদিন মানে হোলী খেলাটো এটা মানে স্বপ্নৰ নিচিনা হৈ যায় আৰু।
মই গৈছিলো বাৰু আমাৰ আমাৰ গুৰুদেৱহঁত তাতে থাকেটো গুৰুদেৱহঁত তাত মানে মই গৈছিলো আৰু আ মত তেখেতৰ বহুত ধুনীয়া লাগে কিন্তু দৃশ্যবোৰ তাতে আমাৰ পুৰি পুৰি চুৰি সেইবিলাকো দিয়ে উম, মিঠাই চিঠাই আমাৰ তাতে বহুত ভাল লাগে আৰু নৱদ্বীপত গৈছিলো মই অ', মই তাতে গৈছিলো তোমাৰ হাঁ?
কোৱা কোৱা
মই যাতে গৈছিলোঁ তোমাৰ মোটামুটি দুই দুইবাৰ গৈছিলোঁ মই, তাতে মানে মানে উদযাপন হয় আৰু, সেই তুমিটো ক'লা ফুলেদি তেনেকুৱাকে হয় তাৰপিছত। মই তাতেও গ'লো তোমাৰ তাৰে ওচৰত কি আছিল সেইটো পুৰী। পুুৰীত গ'লো তাৰপিছত। পুুৰীত পুৰীত গৈ কিনে মই তাতে আৰু সেইবোৰ মন্দিৰবোৰ চালো তাৰে পিছত মই আহি আছিলোঁ আহি আছিলোঁ তাৰপিছত মই ভাবিলোঁ নহয় অ' পৰয়াগৰাজলৈ গৈ আহো পৰয়াগৰাজলৈ একে লগ ফুৰি কিনে আহিলোঁ আৰু এক লগতেৱ
বা ভালেতো, তুমি ভালে ঘূৰি কিনে আহিছা ময়ো যাম ৰ'বা। এইবাৰ এইবাৰ যদি তুমি যোৱা তেনেহলে মোক জনাবা মানে মই তোমাৰ লগত যাম বুলি ভাবিছোঁ আৰু তেনেহ'লে একেলগে যাম আমি এইবাৰ যে তোমাৰ গুৰুদেৱৰ তাতে যাবা ময়ো বৃন্দা যায় কিনে সেই তোমাৰ সেই ফাকুৱাৰ আনন্দ আছে সেইটো ল'ব বিচাৰো, চাই কিনে ভাল লাগিব খেলি কিনে তাতে ভক্তিও কৰিম অলপমান ভাল লাগিব। আৰু তাৰে যিটো পৰিৱেশ আছে সেইটো চাম। মইতো, কয় যে ছাত্ৰ ছাত্ৰীসকলে শিশুসকলে মানে উম।
সেয়ে তুমি তাতে গৈছিলানে বাৰু। ৰাস ৰাজটো হয় ৰাজ।
অ' ৰাসমেলা ৰাসমেলা। ৰাসমেলাটো আহি আছে আমাৰ এতিয়া ষোল্ল তাৰিখে ৰাসমেলাত গৈছিলোঁ, ৰাসমেলাত গৈছ কি ধুনীয়া মেলা হয় ইমান মানে ৰঙীন ৰঙীন বস্তুবোৰ ৰাখে সিহঁতে খেলনাবোৰ মানে বাচ্ছাসকলৰ খেলাব শিশু বোৰৰ কাৰণে, তাৰ তাৰ পাছত এইফালে তুমি চোৱা ৰাস মেলাত যে সিহঁতে যে ৰাসটো যে টানে যে। ৰছীৰে টানিব লাগে ন'।
অ' সেইটো ৰ ৰছীৰে ৰছীৰেটো বাৰু তোমাৰ জগন্নাথ মন্দিৰত টানে নেকি। জগন্নাথ যাত্ৰা তাতে নাটানে নেকি, না ৰাসটো টানে।
ৰাসটো কৰেতো।
মইতো দেখা নাই কিন্তু কেতিয়াও তুমি দেখিছিলা নেকি।
অ' মই দেখিছিলো সেইকাৰণেতো ক'লো মানে ভাল লাগিছে। ৰাসটো ৰথ নহয় জানো নেকি ৰথ মেলা বুলি যে কয়।
নাই নাই ৰথটো বেলেগ আৰু ৰাসটো বেলেগ। তোমাৰ ৰা- ৰাসত মানে তোমাৰ হেৰি হয় তোমাৰ। এই আমাৰ ৰাধা কৃষ্ণনে পূজা হয়, আৰু তোমাৰ ৰথ যাত্ৰাত তোমাৰ জগন্নাথ দেৱৰ হেৰি ৰাথটো লৈ কিনে তোমাৰ মানে কিবা মামাৰ ঘৰলৈ যায় নেকি।
মই ৰাস আৰু ৰথটো দুটা একে বুলি ভাবি ল'লো ধেত। সেইকাৰণেতো মই ৰসটো মোৰ ৰাসৰ কথা ভাবি কিনে মই ৰথৰ কথাটো ভাবিলোঁ। সেইকাৰণে সেনেকুৱা হ'ল, নাই ঠিকে কৈছা তুমি ঠিকে কৈছা মোৰ মনত পৰিছে এতিয়া। ৰাস মেলাৰ কথাটো।
অ' তোমাৰ তাতে হয় নে বাৰু ৰা
হয় হয় আমাৰ লোকৰ এইফালে হয়, ৰাসমেলা হয়।
কিন্তু মই মানে হেৰিত গৈছিলোঁ তোমাৰ বৰপেটাত আৰু তোমাৰ নলবাৰীলৈ গৈছোঁ কাৰণ তাতে তোমাৰ বহুত ডাঙৰকৈ হয় ন' আমাৰ ৰঙিয়াতো হয় বাৰু কিন্তু এই ৰঙিয়াত ইমান ডাঙৰকৈ নহয়, আমাৰ তৰণীৰ ফালে হয় ৰঙিয়াৰ। মই সেইকাৰণে তাতে গ'লো আৰু এব- এ এবাৰ বৰপোত গৈছিলোঁ, আৰু এবাৰ নলবাৰীলৈ গৈছিলোঁ ট্ৰেইনে দি। এদিন ঘূৰিলো ঘূৰি কিনে লগে লগে আৰু উভতি আহিলোঁ আমি ৰাতিপুৱা।
তোমাৰ ঘূৰা ফুৰাটো চাগে ভালে হয় তুমি মানে ভাল ভাল জাগাত তুমি যাই থাকা। আৰু এইবোৰ মেলাৰ গোৰত যে তুমি বাহিৰা খোৱা কি বেছিকৈ খোৱা নেকি মানে সিহঁতে যে মানে বাহিৰা তোমাৰ মোমো চাওমিন।
নাই নাই নাই মই এইবোৰ বাহিৰা খোৱা এ একবৰে ভাল নাপাওঁ মই, কাৰণ পেটৰ কাৰণেতো ভাল নহয় নাই এইবোৰ বেয়াই হয়।
একদম বেয়া, খাব নালাগে তাকেটো বাহিৰা খোৱাবোৰ খালে মানে বেছিকৈ বেমাৰ হয় আৰু এই মেলাৰ সময়ত তুমি যেতিয়া বাহিৰত যাবা, বাহিৰত গৈ কিনে এনেকুৱা কিবা বাহিৰা বস্তুবোৰ খাবা। তাৰপিছত কিবা এটা বেমাৰ হৈ যাব, হঠাৎ তোমাৰ জ্বৰ হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, তে সেইবোৰ হলে বেছি বেয়া হ'ব সেই সেই কাৰণে বাহিৰা বস্তু বোৰ খাব নালাগে। সদায় মানে তোমাৰ এই খিচাৰিটো খোৱাই, পূজাৰ সময়তো তোমাৰ খিচাৰি বনাই, কি ধুনীয়া। খিচাৰি তাৰপিছত এইফালে তুমি হোটেলত তুমি ভাল, ভাল এটা হোটেল চাইকিনে চাফা হোটেল চাইকিনে তাতে তুমি ভাত খাব পাৰা। ভাত চব্জি দি কিনে খাব পাৰা সেইটোও ভাল হয়, সেইবোৰ চাব লাগে আৰু প্ৰটিন বস্তুবোৰ খাব লাগে, জুচবোৰ খাব লাগে, নিজৰ গাত শক্তিটো আনিব লাগে, ৰাখিব লাগে।
মই তেনেকুৱা এ কৰো কিন্তু, তুমি কৰা নে তেনেকুৱা?
ম মই তেনেকুৱাই কৰো সেইকাৰণে তোমাক ক'লো আৰু কাৰণ বাহিৰা বস্তুবোৰ খালে তেতিয়া বেয়া কৰিব। তুমি যদি বাহিৰত যোৱা ইয়াতে থাকি কিনে খালা সেইটো বেলেগ কথা, ঘৰত থাকিলে।
ঠিক আ ঠিকে আছে তোমাৰ প্ৰায় বহু বস্তু জানিলো দিয়া ঠিকে আছে ভালেই লাগিল।
দিয়া, দিয়া ঠিক আছে। এই হোলীৰ এই কামটো ফাকুৱাৰ এই কামটো যেতিয়া হ'ব তেতিয়া আৰম্ভ হওঁতে মই তোমাক তেতিয়া জনাম দেই।
দিয়া ঠিক আছে, মই আহিম দিয়া।
দিয়া, ঠিক আছে দিয়া।